নমস্কাৰ ছাৰ
অ', ভালেই আছে অ', পিছে ঘৰত আছে না ক'ত
অ আছো ঘৰতে আৰু
আচ্ছা আচ্ছা পিছে ফোন কৰিলোঁ মানে বাচ্ছ বিলাকৰ তাৰমানে স্কুল বন্ধ দিছে
হয় ছাৰ
অলপ বাহিৰত যদি যোৱাৰ পৰিকল্পনা কৰিব পাৰি।
হয় হয়
কিটো গৰমৰ ছিজন
হয়।
অলপ স্কুলো বন্ধ দিছে ফেমিলিও ঘৰত আছে বাচ্ছাও ঘৰত আছে
হয়
ত ক'তব যাব পাৰি যদি কিবা পৰিকল্পনা আছে যদি কওক অলপ ভ্ৰমণ কৰি আহো
ইফালেতো ধৰক যিমান যেনেকুৱা গৰম দি আছে
হয় হয়
গৰমতো আমি যিটো এটা পৰিকল্পনা কৰিছিলোঁ যে দিল্লীলৈ যাব কাৰণে দিল্লীতো এতিয়া আৰু আ আমাৰকৈ দুগুণ অসমতকৈ দুগুণ এ মানে গৰম বেছি হ'ব লাগে মই আগতে গৈছিলোঁ সেই হিচাপত মই গম পাব মানে বহুত গৰম তাতে তাতে যোৱাটো ঠিক নহ'ব
হয়।
বহুত কষ্ট হ'ব আমাৰ ল'ৰা ছোৱালী
আমি দিল্লী ইফালে যদি নাযাওঁ বা যোৱা নহয় ইফালে যদি গৰম হয় তেতিয়াহ'লে আপোনাৰ কলকাতাতো যাব পাৰি কলকাতাত কিন্তু ইমান গৰমৰ প্ৰভাৱটো ইমান নাই
হয় হয়
এটা জাগা আছে আপুনি শুনা পাইছেনে নাই দীঘা দীঘা বুলি এটা জাগা আছে
এনেও শুনা পাইছো মই যাই পোৱা নাই গৈ পোৱা নাই তাতে
পাৰ্ক তাতে যাব পাৰি চাব লগা বস্তু আছে আৰু কলকাতাত ত এনে চাব লগা বহুত বস্তু আছে।
হয় হয়
আপোনাৰ এই ইডেন ইডেন গাৰ্ডেন যে ফুট খেলা হয় ক্ৰিকেট খেলা হয় তাৰ তাৰপিছত আপোনাৰ এই আছে কিবা কিবা আছে মইয়োএকচুৱেলি প্ৰেক্টিকেল গৈ পোৱা নাই বন্ধু এটা থাকে তাতে তো সেইদিনা ফোন দিছিল মোক কলে জে যদি আহে এইফালে আহিব পাৰে ইমান গৰম নাই।
হয়।
ত আমি দিল্লীৰ ফালে নগৈ এইফালে যদি যাওঁ চাব লগা বস্তু আছে ভালেখিনি বস্তু আছে।
হয়।
ত' যাব পাৰি তাৰমানে একচোৱেলি বাহিৰত ভ্ৰমণ কৰিব লাগে নহ'লে বহুত কিছু তাৰমানে আমি ঘৰত বহি থাকি গম নাপাওঁ।
হয় ছাৰ।
বাহিৰৰ পৰিৱেশটো অলপ বেলেগ তাৰমানে আপুনি প্ৰেক্টিকেল যেতিয়া যাব বাস্তৱত যেতিয়া যাব তাতে বহুত কিবা কিবি চাব পাৰিব।
হয় ছাৰ কলকাতা মই গৈছিলোঁ দুবাৰ তিনিবাৰ মান গৈছোঁ। হয় মানে যায় গৈ কিনে মানে ইমান ঘূৰি ফুৰা নাই মই কোম্পানীৰ বেলেগ কামত গৈছিলে যেতি সেইটো কাম কৰি কামত গৈছোঁ সেইখিন সেইটো কাম কৰি মই ঘূৰিম ঘুৰি আহিছোঁ অ' মই বেলেগ জেগাত ঘূৰি চাব লগা বস্তু আছে মানে সেইখিনি মই চাবৰ কাৰণে সময় নাছিল। তেতিয়া আৰু ধৰক কলকাতা মানে মানে মেইন চিটি পোৱাৰ আগত আপোনাৰ এই বৰ্ধমান দি বুলি কয় হয় হয় বৰ্ধমান ডিষ্ট্ৰিক কালনা বুলি কয় ছাৰ।
হয়, হয়।
আপোনাৰ মই মেডিকেলত হস্পিটেলত গৈছিলোঁ আৰু তাত তাতে বহুত মানে চিকিৎসাৰ কাৰণে ভাল ডাক্তৰ পায় অপাৰেচনৰ কাৰণে। মোৰ মাকক লৈ গৈছো তাৰপিছত আৰু বহি বহুত মানুহ মই মোক মানে কৈছে লৈ যাওঁ বুলি অপাৰেচন কৰিব। কাৰণে সিহঁতকো লৈ গৈছো ত' কালনা হস্পিতালত। এইটো আপোনাৰ কালনা চুৰহা কয় চোৰা নাৰছিং হোম বুলি কয় তাতে লৈ গৈছিলো। বহুত ভাল হয়।
তাৰমানে ভ্ৰমণ কৰিলে আপোনাৰ মানে ধৰক এনে এ জেনেৰেলি আমি ধৰক মানে চাবতো পাৰোঁৱেই সেইটোতো আছে। কিন্তু ভ্ৰমণ কৰিলে কি হয় আপোনাৰ বাহিৰা বস্তুবিলাক আমি বহুত অভিজ্ঞতা অৰ্জন কৰিব পাৰোঁ।
হয়।
বাহিৰৰ পৰিৱেশটো কেনেকুৱা!
হয়।
কলকাত ধৰক আশে আশে পাশে মানুহবিলাক কেনেকৈ চলে। কি বা খাই ভাল পায় বা কলকাতাৰ ধৰক ফেমাচটো এটা খাদ্য আছে নিশ্চয়। কলকাতাত কলকাতাত ফেমাচ খাদ্যটো বা কি? বা কেনেকে খায় সেইবিলাক যো আমি বাস্তৱত চাব পাৰোঁ তেতিয়া হ'লে শিকাৰৰ শিক্ষণীয় বহুত কিবা কিবি আছে।
মই গৈ পাইছো যেতিয়া ছাৰ তেতিয়া মই পাইছো আপোনাৰ এই আপোনাৰ মাটিৰ কাপ আপুনি চাহ যে খাব কলকাতা যাই কিনে আপুনি এনেকা প্লাষ্টিকৰ কাপ বা আপোনাৰ কাচৰ গ্লাছ এনেকা কাপ নাপায় আপুনি মাটিৰ কাপতে সেই চাই চাহ পাব। এইখিনিয়ে পায়। তাৰপিছত আপুনি মই কালনাত গ'লোঁ কালনাত আপুনি মাছ ইলিছ মাছ।
হয়, হয়।
ইলিছ মাছ বহুত পোৱা যায়। আৰু দামো ইমান বেছি নহয় ইলিছ মাছ আপোনাৰ বাংলাদেশৰ পৰা আহে এইটো। বহুত দাম গম পায় আৰু আমাৰ ইয়াতে যেনেকা আহ চালানি মাছ আপোনাৰ বৰফ দিয়া মাছ পোৱা যায় নহয় তাতে আপোনাৰ বৰফ দিয়াৰ মাছে সিহঁতে গুমেই নাপায়।
হয়।
মানে বৰফ দিয়া মাছতটো যে আমি আমাৰ ইয়াতে আহি পায়। সেইবিলাকে সেই মাছ মাছটোৱে তাতে মানে উ লোকেল আপোনাৰ বৰফ নিদিয়াকে উঠাই আছে মানে পুখুৰৰ পৰা বা য'ত মানে উৎপাদন কৰে উ উঠাই লগপাৰ বিক্ৰী
হয় হয় অথচ সেই মাছে আমি বৰফত মানে খাই আছোঁ
সিহঁতে বৰফ বুলি ক'লে গমেই নাপায় বৰফৰ কি মাছ হয় কেনেকুৱা বৰবোৰ মাছ আহ হয়
তানে আমি ফেমিলি লৈ যদি যাওঁ ফেমিলি ধৰক মানে যাব নোৱাৰে আমিতো বাহিৰত কিবা কামত গ'লে আমি বাহিৰত যাব পাৰো ইচ্ছা কৰিলে হয়ৰা নাই ত ফেমিলিৰ যদি লৈ যাওঁ আমি বাচ্ছাবিলাকো চাব পাৰিব মানে এটা ফূৰ্তিও পাব স্মৃতি হিচাপেও থাকি যাব জানা দেউতা বা পাৰ লগত গৈছিলোঁ
হয়
কলকাতাত গৈছিলোঁ এইটো এইটো বস্তু চাইছোঁ মই বন্ধু বন্ধুজনে কলে সেই দীঘা যে আছে দীঘাটোও মানে চাব লগা সাগৰৰ পাৰ বোলে
হয় হয়
কয় তাতে গৰমত আহিলে বহুত ভাল আৰু কলকাতা াত ধৰক এই কিবা কিবি বোলে আছে চাব লগা আছে।
হয় দিীঘে আছে আপোনাৰ হাওৰা ব্ৰীজখন চাব পাৰি।
হয় ৰজা ৰজাবলাক আছিল ৰজাাবলাকৰ বোলে কিবা কিবি ঘৰ থৰ আছে চাব চাব লগা
হয় হয়।
ত ইফালে যাব পাৰি পৰিকল্পনা এটা কৰক কেতিয়া যাব পাৰি গৰমৰ বন্ধ যিহেতু
হয় ডেট এটা আপনি ডেট আমি একেলগে মিলি কিিনি ডেট এটা ফিক্স কৰি ল'ম অ আপ আপুনি তাতে গ'লে আৰু ইমান ক পইচাও বেছি নালাগে
হয়
আপুনি এটা ৰুম ল'ব আপুনি এশ ডেৰশ টকাত এটা ম ৰুম ল'ব পাৰিব তিনজন চাৰিজন থাকিব পৰা তাৰপিছত আপোনাৰ খোৱা লোৱাৰ কাৰণে যদি আপুনি হোটেলতো খায় আপোনাৰ নিৰামিষ খালে বি টকা দি হৈ যায়।
আচ্ছা আচ্ছা
অ বিশ টকা দি হৈ যাব আপোনাৰ হয় মে বছিদিন হোৱা নাই নাই মই চাৰি বছৰমান আগতে গৈছিল
আচ্ছা আচ্ছা জোৰ জুলুম পঞ্চাছ টাকাই হ'ব
হয় হয় বিশ বিশছ টকা দি
এটা আজিৰ দিনত তাৰমানে মনত ৰখা বস্তু
হয় তেতিয়া মানে তেতিয়া মানে বিশ টকা বিশ টকাত ভাত খাল মই এ নিৰামিষ আৰু মাছ ভাত খ খালে আপোনাৰ সেইটো আপোনাৰ দহ টকা বেছি আৰু
আচ্ছা আচ্ছা
এনেকুৱা হয় ৰৰুম লৈ এটা ৰুম লৈছিলো আি দুটা বেড থাকিব আহ দুজন মানুহ আমি থাকিছো দুটা বেড থকা ৰুম এশ টকাত পাইছো বাৰু মানে চৌবিশ ঘণ্টাত এশ টকা দিব লগা হয়।
ভ্ৰমণ কৰিলে আপোনাৰ ধৰক বাহিৰা বস্তুৱে আমি বহুত কিবা কিবি শিকিব পাৰোঁ, তাৰমানে যিবিলাক আমি ধৰক কিতাপত পোৱা নাই।
হয় হয়।
বাহিৰা বস্তু তাৰমানানে জ্ঞানবিলাক আমি মানে আহৰণ কৰিব পাৰোঁ। ধৰক এতিয়া য যদি আমি বাছত যাওঁ বাছৰ ভ্ৰমণৰ মানে আমেজটো বেলেগ হ'ব, এতিয়া ধৰক ট্ৰেইনত যদি যাওঁ ট্ৰেইনৰ মানে যিটো ভ্ৰমণৰ মানে মজা সেইটো বেলেগ হ'ব। ফ্লাইটতটো আৰু যাব নোৱাৰি ইমান খৰচ।
নাই আপুনি বাছতকৈ বাছতকৈ
ট্ৰেইনতে ভাল হ'ব। হয় হয়। ট্ৰেইনত ভাল হ'ব আমি যদি মোটামুটি এসপ্তাহ আগত মান টিকেটটো যদি কাটি লওঁ, টিকেটটোও কনফাৰ্ম হ'ল, লাগিলে আমি এচিত গুচি গ'লোঁ।
হয়।
ত' ফেমিলি লৈ গ'লে ট্ৰেইনতে ভাল হ'ব বাহিৰত যোৱা। বা খানা পিনা বা অলপ ৰাতিটো ৰেষ্ট লোৱা।
হয়। এচিত গ'লে বা এ-এচিত যাব পাৰি, ৰিজাৰভেচনত যাব পাৰি টেন
ট্ৰেইনত ট্ৰেইনত ইমান এনে কিমান ঘণ্টা লাগে? বাৰ বাৰ তেৰ ঘণ্টা মান।
আপনি ইয়াৰ পৰা ইয়াত যদি গতিকে আপোনাৰ কি-কিছত যায়, কাম আহ, কামৰূপ বুলি কয়।
হয় হয়।
কামৰূপ যিটো আছে সেইটোত যদি আপুনি কামাখ্যাগুৰি ষ্টেচনৰপৰা উঠে আপনি এটা বজাত দিনত এটা বজাত পাব আপুনি তাতে। দিনত এটা বজাত উঠিলে তাৰ পিছদিনা ৰাতি ডাইৰেক্ট কলকাতা আপোনাৰ হাওৰা পা ক'ব, দহটা এনেকুৱা আৰু। নাই নহাই দিনত। আমি কালনা যাই পাও পুৱা মানে পাঁচটা বা চাৰে চাৰিটা পাঁচটাত কাল নাযায় পাওঁ।
হয় হয়।
আ, কলকাতা মেইন টাউনত গ-গৈ পাব মোটামুটি আপোনাৰ এ, দহটা বা এঘাৰটা এনেকা পাব।
হয় হয়। এনে আপোনাৰ আৰু ভ্ৰমণ বিষয়ে কিবা উপদেশ যদি জানে অলপ শ্বেয়াৰ কৰিলে ভাল পালোঁ হয়, যিহেতু বাহিৰত গৈছে আপুনি। একচুৱেলি কেনেকৈ যাব লাগে বা লগত হয়তো পইচা পাতি থাকিব
পইচা পাতি মানে ইফালে আপুনি যিটো কৈছে কলকাতাৰ কথা কলকাতাত যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে ইমান বেছি পইচা নালাগে। আপুনি যিটো আইডিয়া কৰি লৈ যাব তাতকে আপোনাৰ বহুত কম লাগিব। ম, তাতে খৰচাটো মই একচোলি মই জানো। অলপ চলপ মানে গৈছোঁ। আমাৰ ইয়াতকে বহুত কম হয়।
হয়।
কলকাতা যাব গ'লে।
ধৰক এনে অসমত চাব লগা বস্তু আছে, অসমতো যাব পাৰি কিন্তু ত' ধৰক আমি অসমততো যেতিয়া তেতিয়াই ইচ্ছা কৰিলে যাব পাৰিম।
হয় হয় এতিয়াওতো আমাৰ এতিয়া এই অসম অসম যিহেতু আমাৰ নিজা জাগা। মই যেতিয়া তেতিয়াই যাব পাৰোঁ আমি, টেনচন নাই।
সেইকাৰণে ফেমিলি ইচ্ছা কৰিছে যদি ক'লো যে বাহিৰতে যাওঁ অলপ।
এতিয়া যদি বন্দৰ সোমায় এতিয়া যদি বন্দৰ সোমায় আৰু এই এইটো সময়ত আমাৰ বাহিৰত যোৱাটো ঠিক আছে।
হয়, হয়,
অসমত যদি মানে এ সপ্তাহ এক সপ্তাহ দশ দিন কিবা এটা বন্ধ পাও এই স্কুলত তেতিয়া যাব পাৰিম অসমত কিবা প্ৰগ্ৰামৰ কাৰণে। এতিয়া মানে দীঘলীয়া এটা বন্ধ আছে।
হয় নাই এনেই অসমত চাব লগা বহুত বস্তু আছে আ, আপুনি আ, গৈছিল নে নাই গম নাপাওঁ মই গুৱাহাটী গৈছোঁ কামাখ্যা যে মন্দিৰ যিটো আছে।
হয়, হয়,
ত' চাব লগা বস্তু গুৱাহাটীত তাৰপিছত আপোনাৰ হাজো হাজ পোৱা মক্কা বুলি আছে এটা।
হয়,
ত' চাইছো তাৰপিছত গুৱাহাটীত ইন জেনেৰেলি আপোনাৰ তিনি চাৰিটা বস্তু আছে তেতিয়া আমি এই ইটো পোৱা নাই চাইন্ঞ্চ মিউজিয়ামটো পাইছো আপোনাৰ কলাক্ষেত্ৰ পাইছো হাই গডৰ দীঘলী পুখুৰী পাৰ্ক নামৰ এটা জেগা আছে সেইটো পাইছোঁ আৰু এটা ন টো নিদানি এটা খুলিছে সেইটো আপোনাৰ এই আমিন গাঁৱৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ এটা মানে ব্ৰিজ বনাইছে আৰু সেই ব্ৰিজৰ চাইডতে আপোনাৰ কাছৰ কাছৰ ব্ৰিজো বনাইছে। এইটো মই একচুৱেলি যোৱা নাই চাব পৰা নাই। এইটো গুৱাহাটীতটো আমি ধৰক দুই তিন দিনৰ যদি যেতিয়া চাৰ স্কুলৰ ছুটি হয় তেতিয়া
হয়, অনলাইনত এটা পালো মই বৰা গাঁৱত বোলে কিবা এটা এ পাৰ্ক বনাইছে নতুনকে।
বৰাগাঁও হয়,
গৈ পাইছে নেকি আপুনি?
নাই-নাই-নাই মই যোৱা নাই।
মই যোৱা নাই, মই মানে অনলাইনত পাইছো।
হয় বাকীকেইটা যিবিলাক ক'লোঁ সেইটো মই চাইছো। নিজে প্ৰেক্টিকেল যাই চাইছো চাব লগা বস্তু আৰু কি
হয়, আমি-আমি যেতিয়া গুৱাহাটীত মানে গুৱাহাটীত ম আমি যি তেতিয়া গুৱাহাটীত গৈছো, তেতিয়াৰ গুৱাহাটী আৰু নাই আজিকালি, মই-মই থাকা সময়ৰ পিছত তাৰপি